হেল্ল' হেল্ল'?
হেল্ল'?
অহ
শুনিছানে?
অ', কি কৰি আছা?
এয়া আছিলো এনে বহি পেলাই তুমি?
মই আছোঁ এনে।
অ', মই এই মোবাইলত মানে ভিডিঅ' এটা চাই আছিলো।
অ', অ', কি ভিডিঅ' চাই আছিলা?
এই ফেচবুকতটো চাই থাকোঁতে মানে ভিডিঅ' এটা দেখিলো বেয়া লাগি গ'লগে জানানে এ মাইকী মানুহ এজনী তাৰ পিছত কেঁচুৱা এটা হৈ হৈছিলেহে হেনো। তাৰ পিছত কিবা ডাইনী বুলি গাঁৱত মানে প্ৰতি বাৰ মানে বহুত মানুহ অত্যাচাৰ কৰি থাকে। এতিয়া কেঁচুৱা টো হোৱা বেছি দিন হোৱাই নাই মানে উম, ঘৰতো জ্বলাই দিলে মানুহজনী ভাগৰ। ডাইনী বুলি মানে অন্ধবিশ্বাস দেখিছেনে। এতিয়া বাৰু মানে বিজ্ঞানৰ যুগত বাৰু এইবোৰ অন্ধবিশ্বাস মানুহে মানিব লাগে নে।
হয় দেই।
বেয়া লাগি গৈছে কেঁচুৱাটো দেখুৱাইছে মানে উম জ্বলি গ'ল মানে মৃত্যু হ'ল আৰু মানুহজনীও জ্বলিলে কেঁচুৱাটোও জ্বলি গ'ল।
তেতিয়া বিজ্ঞানৰ যুগতো এই অন্ধবিশ্বাসবোৰ মানে মানি থকাতটো বহুত ডাঙৰ কথা হৈছে দেই।
তাকেহে।
এতিয়া মানে আমাৰ সমাজখন কোন দিশে গতি কৰিছে বাৰু।
সেইটোৱে মানে অন্ধবিশ্বাস আঁতৰাব নোৱাৰালৈকে সমাজ কোন মানে ভাল খন মানে ভাল চকুৰে বা ভাল হেৰিয়ে নেচা বই এতিয়া মানুহ নাচায়ে নহয়।
এই মানে বেলেগৰ কথা নকওঁ আমাৰ গাঁৱতে এই দেই মোৰ সেইদিনাখনি মানে এই কিবা কাম এটা কাৰণে যাবলৈ ওলাই আছিলোঁ তেতিয়া মোৰ মানে মোৰ মুখৰ আগদি মানে তোমাৰ মেকুৰী এটা পাৰ হৈ গ'ল মানে এই তেতিয়া আমাৰ ঘৰৰ ওচৰৰে মানে আমাৰ গাঁৱৰ এজন মানুহ এজনে মানে কৈছে কিবা মেকুৰী বোলে পাৰ হব গ'লে হেনো তোমাৰ হেৰি বেয়া বোলে।
অ'।
অ', মেকুৰী বোলে পাৰ হৈ গলে বেয়া মানে হেৰি কামলে যোন কামলৈ হেনো মোক কৈছে কামলৈ যাব নালাগে বোলে তই তই যিটো কামত গৈছ বোলে তোৰ কাম টো এনেও নহয় মই কি কেলে এনেকে কৈছে তাৰ পিছত সেই তেতিয়া কৈছে বোলে হেৰি তোৰ এয়া মুখৰ আগে দি বোলে ক'লা মেকুৰী পাৰ হৈ গ'ল ক'ত কাম হব।
এতিয়া মেকুৰীটোৱে মোৰ ৰাস্ত ৰাস্তা কাটিছে নে নে সেই মানুহজনে ৰাস্তা কাটিছে মই ধৰিবই নোৱাৰিলো মই হ'লেও ওলাই
অ', মইো এনেকে কথা মানে কথা তোমাৰ বহুত শুনিছোঁ এনেকে মেকুৰীয়ে ৰাস্তা কাটি দিয়ে বুলি শুনিছোঁ ময়ো শুনিছোঁ আগে পিছে শুনিছোঁ আজি তুমি কোৱাও শুনিছোঁ মানে কিন্তু ইয়াৰতো কোনো বৈজ্ঞানিক প্ৰমাণ নাই ন বা মেকুৰীটোৱে এফালি গ'ল বুলি তোমাৰ যে যা ভংগ হব বা তোমাৰ কামটো যে নহ'ব তেনেকুৱা কোনো কথা নাই ইমান বৈজ্ঞানিক কাৰণ বৈজ্ঞানিক দিনতো মানে এইবিলাক আজিকালি গাঁৱৰ মানুহে ধৰি আছে আৰু তোমাৰ এইবিলাক মানে মানিবলৈ কোনো বৈজ্ঞানিক কাৰণ নাই বা বৈজ্ঞানিক কোনো মানে প্ৰমাণ নাই
উম হয় সেইটোৱে মানে এইবোৰ এটা কাকতলীয় ঘটনা মানে এইটো এটা সেইটো মই হালো অহ যা যোৱাৰ লগে লগে মেকুৰীটো পাৰ হৈ গ'ল আমি এইটো কাকতলীয়া ঘটনা বুলিয়ে ধৰিব লাগিব। ইয়াতনো কি অন্ধবিশ্বাসৰ কথা আহিব বাৰু।
হয়।
বহুতে মানে এতিয়াও সেইবোৰ বিশ্বাস কৰে জানানে।
বিশ্বাস কৰে হয়। পৰিয়ালৰ পৰাও মানে মই শুনিছোঁ মানে পৰিয়ালৰ মানুহৰ পৰা শুনিছোঁ বেলেগৰ পৰা বাদ দিয়াচোন।
উম, সেইটোয়ে মানে সেইবোৰ কথা শুনি, শুনি মানে সত্য বুলি ধৰি লয় আৰু
ধৰি ল পৰিয়ালৰ মানুহে তোমাৰ সেই ধৰা ককাহঁতে বা পুৰণি যুগীয়া আইতাহঁতে যদি কৈ দিয়ে এইটো কথা হ'ল আৰু পৰিয়ালত শুনিলে যেতিয়া আৰুটো হ'ল আৰু এতিয়া সেইবোৰ সত্য বুলি ধৰিয়ে লৈয়ে মেকুৰীটো গ'ল তই হেৰি নকৰিবি
সিহঁত তেওঁলোকৰ মানে দেউতাক মাহঁতে কোৱা তেনেক কুৱা আৰু চাগে
হয়।
উম। সেইটোৱে মানে এতিয়া আমাৰ ওচৰতো আমাৰ ওচৰতো তোমাৰ এনেকুৱা যদি অসুখ চসুখ যদি হয় নহয় মানুহে মানে প্ৰথমতে তোমাৰ এনেটো আমি ডক্টৰকে দেখুওব লাগে আমাৰ মানে ক্তক দেখুৱাতকৈও তেওঁলোকে মানে বেছিকৈ এই তন্ত্ৰ মন্ত্ৰ বা চোৱা চিতা কোনোবাই কিবা কৰিছে নেকি সেইবোৰত মানে মানুহক বেছি গুৰুত্ব কম পাইছে নাই। এতিয়া আমি কওঁ কিবা বেমাৰ এটা হৈছে ডক্তৰক দেখাই মেডিচিন খালেহেই বেমাৰ ভাল হ'ব। তন্ত মন্ত্ৰ বা কোনোবাই কিবা কৰাতোক যদি বিশ্বাস কৰে বেমাৰতো তোমাৰো ভাল নহয়। তাতকে বেছি হ'ব বা মৃত্যু পৰ্যন্তও হৈ যাব পাৰে।
হয়, হয়। সেইটোতো এটা বিপদজনক ঘটনা হ'ব পাৰে তোমাৰ অসুখ হলে যদি চিকিৎসাৰ ওচৰলৈ মানে নেযায় তেতিয়াহ'লে যদি তোমাৰ তন্ত্ৰ মন্ত্ৰ লাগি থাকে বা আমিতো পোনপটীয়া ভাৱে চিকিৎসাৰ ওচৰলৈয় যোৱা উচিত হয় নহয়।
হয়, হয়।
সেই সময়তে যদি তোমাৰ তন্ত্ৰ মন্ত্ৰত লাগি থাকে তেতিয়া তোমাৰ চিকিৎসা নকৰিলেতো ৰোগ বাঢ়িয়ে যাব তোমাৰ দিনে দিনে বাঢ়ি থাকিবতো অ', সেই তন্ত্ৰ মন্ত্ৰ দ্বাৰাতো সেই ৰুগ টো তোমাৰ উম নকমে তন্ত্ৰ মন্ত্ৰ কৰিলে মানুহৰ বিশ্বাসত মনটো শান্তি পালে কিন্তু সেই ডক্টৰ মানে ডক্টৰ ওচৰলৈ যদি চিকিৎসকৰ ওচৰাললৈ যদি আমি নাযাওঁ তাৰ পৰা কৰ পৰা মানে ৰোগটো কমিব। ৰোগটো বাঢ়িবহে।
সেই সেইটোকে মানে মানুহে বুজি নাপায় এই অন্ধবিশ্বাস বোৰ মানুহ এতিয়া আগবাঢ়ি যাব লাগে নেকি এইটোবোৰ অন্ধবিশ্বাস আগতে আছিল আগতে কোনোবাই বিশ্বাস কৰিছিল বা কাৰোবাৰ লগত হ'বও পাৰে, কিন্তু এতিয়াতো এইবোৰ নাই। মানে মই ভাবো মানে শিক্ষা আৰু মানে সচেতনতাইাহে অন্ধবিশ্বাস কমাব পাৰিব গম পাইছা নাই মানুহ অন্ধবিশ্বাসটো এই কৰিবলৈ শিক্ষা লাগিব মানুহক। বা অকল শিক্ষা হ'লে সচেত তনতা হব লাগিব মানে সকলোৱে সকলোৱে একে ভাবিব লাগিব কথাটো।
সেইটোতো একেবাৰে ঠিক ধৰা তোমাৰ বিদ্যালয় তাৰপৰা কিছুমান এইবোৰ সংবাদ মাধ্যম বা সমাজেেতো ইয়াৰ ডাঙৰ ডাঙৰ মানে এইবিলাকৰ ওপৰত ডাঙৰ ডাঙৰ ভূমিকা লব পাৰে
হয় হয় সেইটো কেতিয়াবা মানুহে মানে ভয় বা দুচিন্তাৰ বাবে অন্ধবিশ্বাসত বিশ্বাস কৰিবও পাৰে সেইটো মানে মন নোহোৱা বুলি নকওঁ মানে এনেকুৱা ধৰ কিবা এটা হৈ আছে বেমাৰ বা ড্ক্তৰক দেখাইো তেওঁলোকে মানে তাৰ টীিকা পোৱা নাই তেওঁলোকৰ অৱস্থাও বেয়া হৈছে কোনোবাই কিবা এটা কৈছে সেইটোত দেখাইছে কি সেইটো কিন্তু কিছুমানতো ডক্তৰ তাত যাব যাবই নিবিচাৰে অকল কোনোবাই কিবা কৰা তন্ত্ৰ মন্ত যাদু টনা সেইবোৰ বিশ্বাস কৰে মানে
অ হয় হয় কিছুমানেতো এতিয়া ভয়ৰ সুযোগ লৈ কিছুমানে মানুহক ঠগে আৰু টকাও লয় সেইিবোৰতো এতিয়া সিহঁতি ধৰিবও নোৱাৰে ধৰা তন্তটো গাইড়িলে বা মন্ত্ৰটো গাইড়িলে শুনিলে মুখুৱৰাাই থ আহিবতো তেতিয়া ঠগিবও পাৰে ন গিয়ে দিয়ে আজিকালি গিয়ে টকা লয় মানুহৰ পৰা
তথকি দিয়ে অ এতিয়া তোমাৰ এনে পটানী অকনকে জাৰি দিব যেনিবা কিবা এটা কৰি তাত তোমাৰ পাঁচ ছয় হেজাৰ টকা লৈ ল'ব কিনো জাৰিব কিবা এটা গাই পেলাই পানী কন মানুহৰ মানে বিশ্বাস লাগে গম পাইছে নাই এতিয়া তেনেকে সেইবোৰত একো নাথাকিলেও মানুহৰ বিশ্বাস যে হয় এই মোৰ এইবোৰতে ভাল হয় সহঁতাকে ভালেই হৈ যায় মানে আৰু ড্টৰৰ প্ৰতি তেওঁলোকৰ বিশ্বাসেই নাই মানে সেইকাৰণে ডক্তৰক দেখালেও মানে তেওঁলোকৰ ভাল নহয়
উম কিন্তু পইচা খিনি যে তাত ঠগ খাই আহিছে তেওঁলোকে সেইটো অনুভৱ নকৰে কাৰণ মানুহজনে কিবা এটা জাৰি ফুকি দিলে তেওঁলোকে সেইটো আদৰি হল হয়
তোমাৰ বহুত বহুত টকা খৰচ কৰিবও পাৰে কিন্তু যিমানেই টকা নালাগক কিন্তু তেওঁলোকে খৰচ কৰিব পাৰে
হয় হয়
এতিয়া সেই ভয়ৰ সুযোগ লৈ কিমানে পইচা ঘটিছে এই বাবা বুজে এনেই এনেই কিছুমান মানে হেৰি ওলায় সেইবোৰ বাবাবোৰে এনে ঠগি ফুৰিছে মানুহবোৰক
হয় ক
সেইটোৱে মানে উ উচিত মানে অ
অ এক কথাবোৰ মানে আমি ধৰা প্ৰতিটো মানে যুক্তি বা প্ৰমাণ মানে প্ৰমাণৰ মানে উলিয়াব লাগে
অ প্ৰমাণ ভিত্তিত চিন্তা কৰিব লাগে মানুহে অকল তোমাৰ অন্ধবিশ্বাসখন মানি থাকিলে নহব নহয় তোমাৰ আজিকালি তোমাৰ এতিয়া যৌতুকৰ কাৰণে কিমান বোৱাৰী মৃত্যয়ু হৈছে কিছুমান তোমাৰ এইটো দাইন বুলি কিমানৰ মৃত্ু উম ম টো মানে হুৱাইছে আত্মহত্যা কৰিব লগা
হয় হয় উম প্ৰতিটো কথা মানে ধৰা তোমাৰ কৰিলে যিবা ঠিক আছে যিবা তণ্ন্দ্ৰ মণ্ডতো তোমাক কৰিলে ইয়াৰ প্ৰমাণ হিচাপে মানে প্ৰমাণটো পাব লাগে তেতিয়া মানে বিশ্বাস হটো বেলেগ কথা হয় নহয় প্ৰমাণ আৰু বেয়া ইয়াতি
পুৰণি ৰীতি নীতি খিনিক মই বেয়া বুলি কোৱা নাই বা সেইটো মই ক'বও নাযাও পুৰণি ৰীতি নীতি অ' বেয়া নহয় কিন্তু যিবোৰে মানুহৰ মানে ক্ষতি কৰে বা ভুল ধাৰণা বিয়পায় সেইবোৰতো এৰিব লাগে। মানুহে পুৰণি ৰীতি নীতিক এৰিব কৰা নাই এ পুৰণি ৰীতি নীতিতটো ধৰি ৰাখ ৰাখিবই লাগিব আমি কিন্তু ভুল ধাৰণা যিয়ে বিয়পায় বা আমাক যিবোৰে খেয়তি কৰে আমি সেইবোৰক এৰাই চলিব লাগে সদায়।
এৰাই চলিব লাগে হয়। আমি নিজেও সচেতন থাকিব।
অ' আমি নিজেও সচেতন থাকিব লাগে আৰু আমি আন
আৰু এইটো কথা মানে আনকো মানে ক'ব লাগে আৰু আনকো মানে সঠিক তথ্যতো দিব লাগে।
সজাগতা, সজাগতা আমি দিব লাগে মানে সজাগতা হিচাপে আমি এইবাৰ মিটিং পাতিব লাগে, এইটোৰ হিচাপে গম পাইছ নে নাই! কেম্প বহিব লাগে প্ৰতিখন গাঁৱে, গাঁৱে কিয় মানে এইটো বেছি হয়, আগতেতো বহুত বেছি আছি
দিব লাগে, সঠিকে মানে তোমাৰ বুজাই দিব লাগে। বিজ্ঞানভিত্তিক চিন্তা উম, হয়, হয়, বিজ্ঞানভিত্তিক চিন্তা আৰু শিক্ষা থাকিলেও তোমাৰ শিক্ষা থাকিলে সমাজৰ পৰা অন্ধবিশ্বাসবোৰ তোমাৰ কৰিব পাৰে এতিয়া কিছুমান মানুহ ধৰা পঢ়া শুনা ইমান নহয় কাৰণে পুৰণিকলীয়া মানুহবোৰ এতিয়া আহ, তন্ত্ৰ মন্ত্ৰৰ কাৰণে মানে ধৰা বেছিকে হেৰি কৰে বিশ্বাস কৰে তন্ত এই নহয় এইটো নহয় চোৱাই চাবিচোন আমুকত চোৱাই, চোৱাই চোৱা কথাটো মানে কি হয় সেহঁতৰ সেহঁতৰ সেইটো মানে বিশ্বাসত লৈ লয় এহ, আমুকে কিবা এটা কৈছে কিবা
নহয় নোহোৱাও নহয়, কিছুমান ক্ষেত্ৰত সেইখিনি খাতেও মানে। কিছুমানৰ শনি বেয়া হওঁক, কিবা ৰাহু বেয়া হওঁক সেইবোৰ কিছুমান ক্ষেত্ৰত খাটে, কিন্তু ইমানো মানুহে মানে অন্ধবিশ্বাসত ডুব যাব নালাগে। যে বেমাৰ এটা হ'লে মানুহে প্ৰথমতে চিকিৎ সকক দেখুওৱাৰ সলনি এই অন্ধবিশ্বাসৰ বলত পৰি পেলাই মানে সেই উম, তন্ত মন্ত বাবাবোৰক বিশ্বাস কৰে।
অ'।
আৰু তেনেকুৱাবোৰে আমাৰ অ', মানে বেলেগ ৰাজ্যৰ পৰা আহিওঁ তেওঁলোকে অসমত মানে চি থাকি পেলাই অসমৰ সেই অ', হোজা মানুহখিনিক মানে এ, তেওঁলোকে, তেওঁলোকৰ পৰা মানে হোজা মানুহখিনিৰ পৰা তেওঁলোকে পইচা সংগ্ৰহ কৰিছে মানে।
হয়, হয়, এইটো কথা হয়, এই উম, জীৱিকা হিচাপে হয়। এই কথাটো মানে আজি মোৰ খুব ভাল লাগিল দেই, এই কথাবোৰ মানে আমি বিষয়ে মানে এই এই বিষয়বোকৰ বিষয়ে আমি আমি নিজে মানে ধৰা সঘনাই কথা পাতিব লাগে, তেতিয়াহে যদি মানে গাঁৱৰ কিছুমান আওঁপুৰণিয়া কিছুমান মানুহৰ
সচেতনতা বৃদ্ধি কৰিব লাগে।
বৃদ্ধি কৰিব লাগে অ', ধৰা কোনোবা এজন আহিলে এনেকুৱা কথা এটা আমি উলিয়ালোঁ। সঘনাই ধৰা পুৰনিয়া আইতা এগৰাকীয়ে যদি আহিলে তেওঁৰ লগত আমি-আমি-আমিও মানে কথাটো বুজাব জানিব লাগিব বিজ্ঞানসন্মত যুগ টো এনেকুৱা অ', মানে আপোনালোকে যিবোৰ কৈছে সেইবোৰো হয়, একেবাৰে নোহোৱাও নহয় কিন্তু বিজ্ঞানসন্মত যিটো যুগ সেইটো যুগত মানে এ, এই অন্ধবিশ্বাসৰ কিছুমান কথা আমি মানে ধৰি থাকিলে নহ'ব এ, তেনেকে তুমি যেনেকে কৈছিলা মেকুৰীয়ে ৰাস্তা কাটিলে যাব নোৱাৰি বা তোমাৰ ভ্ৰমণতটো বেয়া হ'ব, সেই তেনেকুৱা কথাবোৰ ধৰা আমি ধৰি থকাটো বা হেৰি কৰি থকাটো আমাৰ গ্ৰহণযোগ্য নহয় মানে। হেল্ল'! হয়, হয়।
ইমান মানে ইমানো বেছি মানে সেইবোৰত মন দিব নালাগে মানুহে। শিক্ষিত মানুহ হৈ পেলাই কামবোৰো শিক্ষিত হিচাপে কৰিব লাগে। সেইটো কিছুমান শিক্ষিত মানুহক কো দেখিছোঁ মই বেছিকে তোমাৰ সেইবোৰত লাগি থাকে মানে পইচা সেইবো খৰচ কৰে কিন্তু কোনোবাই যেনিবা যদি তোমাৰ আয়ুৰ্বেদিকেই হওঁক বা এ এলপেটিক হওঁক ভাল দৰৱ এটাৰ কথা কয় সেই দৰৱটো পইচা খৰচ কৰিব নিবিচাৰে মানে।
নিবিচাৰে হয়, অ'।
উম।
বাৰু তেতিয়া আজি আলোচনা আচনা মোৰ খুব ভাল লাগিল, এইবোৰ আলোচনাত তোমাৰ সঘনাই পাতিব লাগে মানুহৰ মাজত
চাগে এনেকুৱা আলোচনাবোৰ হৈ থাকিলে, এনেকুৱা কথাবোৰ হৈ থাকিলে মানে অসম এ হয় আৰু সমাজখন উন্নতিৰ ফালে আৰু গতি কৰে।
হয়, বাৰু তেতিয়া ৰাখিছো আজিলৈ।